শুনিছা?
অ'।
কি খবৰ তোমাৰ?
ভালে তোমাৰ?
ভালে দিয়া এতিয়া কথা এটা সুধিম বেয়া নাপাবা দে।
কোৱা।
তোমালোকৰ গৰু আছে নে?
গৰু আমাৰ আছে এজনী।
অ', তুমি কেনেকুৱা কেনেকুৱা মানে পালন কৰা, কোৱাচোন বাৰু গৰুৰ আজি বিষয়ে।
গৰু মানে তোমাৰ তেনেকুৱা বিশেষ একো নাই, আমাৰ মানে পিছফালে আমাৰ পথাৰত ঘাঁহ আছে। ৰাতিপোৱা তোমাৰ ফাৰ্ষ্ট টাইম মানে গৰম দিন ন'।
উম।
এই কেইদিন মানে তোমাৰ পিয়ৰ ৰ'দ টো ওলাই ন'? যিহেতু, ৰদ ওলোৱাৰ কাৰণে দিগদাৰ হয়। সেইটোকাৰণে আমি মানে গছৰ তলতে এয়াল দি
অ', তুমি ৰাতি পোৱাৰ পৰা কোৱাচোন কি কি কৰা শুই উঠাৰ পৰা দেউতাক কেনেক
ৰাতি পুৱা মানে হেৰি আৰু এইয়া শুই মানে কি কৰোঁ গুৰু জনীয়ে লৈ যাওঁ পথাৰলৈ। পাঁচ টা মান বজাত উঠো, উঠিপেলাই এয়া পথাৰলৈ লৈ যাওঁ।
অ' পাঁচটা বজাতে এৰাল দিয়া
অহ' পাঁচটা বজাত মানে হেৰি, পাঁচটা, ছয়টা বাজে কেতিয়াবা,
না গোহালিপে হে উলিয়াই উলিয়াই , যোৱা,
না নাই গোহলি পৰা নহয় আমাৰ মানে ইয়াৰ গৰুটো আকৌ তোমাৰ গৰু বিশেষকৈ গোহালিতে থাকে বাৰু। তাৰ মানে আমাৰ গৰুটো তোমাৰ মানে ইয়াত মানে চুৰ ডকাইতৰ কথা আছে ন। সেইটো কেনে আমি মানে আমাৰ বাৰাণ্ডাখনে সিতয়ে গোহালিও আমাৰ তাৰপিছত হয় চাই থাকিব লগীয়া হয়, নহ'লে মানে বহুত চুৰ ডকাইতৰ মানে উৎ পাত বাঢ়িছে ন। আজিকালি তাৰ পিছত তোমাৰ ৰাতিপুৱাই মানে পুৱাভাগতে আমি মানে গৰুজনি লৈ যাওঁ নি পেলাই যিহেতু পোৱালী এটা পোৱালী এটাও আছে নতুন কে যোগিছে লৈ লৈ অ ঘাঁহ কাটি দিওঁ তাৰপিছত তোমাৰ আমাৰ এয়া সাপ্তাহিক আমাৰ ইয়াত বজাৰ এখন হয় নহ শনিবৰীয়া বজাৰ বজাৰৰ পৰাও তোমাৰ মানে এয়া বিলাহী পাতকবি আলু তেনেকে কিনি আনি পেলাওঁ আমি মানে ঘৰতে কাটি পেলে
আচলে নেকি মানে অ অ ঠিকে আছে
পাচলি আনি দিও আও
গৰুজনী পোৱালী যদি আছে গাখীৰ গাখীৰ উলাই চাগে ন গাখীৰ,
গাখীৰ উলাই তোমাৰ তেনেকে ইমান মানে বৰ্তমান লৈ দিয়া নাই
অ তে তেও কিমান মান পোৱা
আমি তোমাৰ দিনে তোমাৰ মানে হেৰি আ ডেৰলিটাৰ মান দিয়ে আৰু
অ ঠিকে আছে
উম কে কে কেতিয়াবা কে কে কেতিয়াবা কেতিয়াবা এক দিয়ে কেতিয়াবা দেৰ দিয়ে
অ অ সেইটো খাদ্য খাদ্য পানীৰ ওপৰত হয়।
হয়, হয়, হয়। আপোনাৰ খাদ্য পানী বুলি কথা নাই আৰু। যদি আপোনাৰ গৰুটো আপুনি যিমান চৰাব পাৰে, আৰু যিহেতু মানে তোমাৰ আ' হেৰি কৰু আমি, মই ৰাতিপুৱাই এৰাল দি থৈ আহু, আকৌ বাৰটা মান বজাত গৈ আকৌ এবাৰ চৰাও চহাওগে, চৰাওগে। গৰুজনী
অ', ঠিকে আছে।
হেল্ল', শুনিছানে?
হেল্ল'।
অ', শুনিছানে? অ', অ', শুনিছোঁ শুনিছোঁ অ'। তাৰ গৰুজনী মানে লৈ যাওঁ। হেয়া চৰাওঁগে। তাৰপিছত আকৌ সন্ধিয়া সময়ত আকৌ এবাৰ যাওঁ। আমি মানে গাখীৰটো তোমাৰ আপোনাৰ, আপোনাৰ দুই টাইম ক্ষীৰাও।
অ'। ঠিকে সেইটো চা চাগে গৰুজনীৰ স্বাস্থ্যটো ভাল চাগে, ভা ভালকে জপি চাগে ভাল দুইতাইম খীৰাব পাৰিছে অ'
হয়, ভালেই, মানে ঘৰত। এখন অসমীয়া, আমাৰ মানে অসমীয়া মানুহ বিলাক কেনেকুৱা এখন, অসমীয়া মানুহৰ ঘৰত মানে এজ এজনী গৰুগাই এজনী লাগেই, গাখীৰতী গৰু গাই।
অ', অ'
একদম মানে, আমাৰ জা জানাই ন' বিহু
অ'।
গৰু বিহু ত' মানে, অ' এ আমাৰ মানে বহুত নি নিতি-নিয়ম আছে, আমি সেইখিনি মাজেৰে আৰু এজনী যদি গৰু যদি অসমীয়া মা মানুহ এঘৰত তাত যদি গৰু নাথাকে ন', তেতিয়া মানে কিবা ভাল নালাগে। উকা উকা লাগে।
অ', অ', ঠিকে আছে, থাকিও লাগে, জীৱ-জন্তু থাকিব লাগে এনেই থাকাতকে জীৱ-জন্তু ভাল, এতিয়া গৰুটো, গৰুটো পুহি। বহুত উপকৃত হৈছে চাগে ন'?
উপকৃত উম আ, উপকৃত বুলি নহয়, আমি মানে, গৰুজনী পুহি পেলাই মানে, বিজনেছ আমি মানে হেৰী, ব্যৱসায়ীৰ স্বাৰ-স্বাৰ্থত নহয় আৰু মানে।
অ' উপকৃত মানে কি, আপুনি এতিয়া হেৰি বেলেগ নহলেও আপুনি গাখীৰখিনি খীৰ অ', থকা যায় নিজৰ ওপৰতে, আৰু চাগে আপুনি গাখীৰখিনিতো ঘৰতে খায়, খায় ন', নিকিনিলেও হয়। এনে আগতে চাগে বিচাৰি ফুৰিব লাগি আআউ হয়তু আই কৈছু উপবিত্ৰ মনে আৰু ছব তু বিজনেছ ব্যৱসায় ক্ষেত্ৰত নুবুজেন
ও, হয় হয়, মানে ঘৰৰ আই গৰু নহ।
ওইত। এতিয়া ঘৰ ঘৰৰে আই গৰু গাখীৰ গাখীৰ উলাই চাগে। সদায় গাখীৰ উলাই গাখীৰখিনি আপোনালোকে খাই চাগে। এতিয়া বেচিব পাৰে বা কোনবা দিনাখন বেছিব। পাৰে।
হয় হয় হয়, হয় হয়, তেনেকে বেছোঁ বাৰু, আমি এতিয়া তেনেকে খাইটো বুলি। ইফালে আপোনাৰ হেৰি আইয়াহ আ আ আ, অ', আমি মানে হেৰি খুৱাওঁ। শিখেগা আপোনাৰ এইটো হেৰি বুলি কোৱা নহয়, চাউলৰ যে গুৰা টো। এ তু গুৰগো গৈআগো তুত হয় হয় তুত সেইটো বাৰু খেৰ খুৱাওঁ তাৰ পাছত আপোনাৰ, আমি মানে আপোনাৰ তু তু লগত চাউলৰ হেৰি টো লগত, মূলি টো লগত, আপোনাৰ মানে নিমখ চেতিয়াই দি ল'ব লাগে।
অ', নিমখ হ'লে তেতিয়াহে মে,
অ' যে সোৱাদ পায় যে। হয়। হয় হয়। শুনিছে নে? হেলো। হেলো। হয়, মাতটো দিবা চোন। হয়। হয়-হয়।
অ', কওক চোন। হেলো। শুনা পোৱা নাই চাগে হেলো। হেলো। হেলো।